অ', শুনিছোঁ শুনিছোঁ কি কৰিছা?
মই এনে বহি আছিলো ৰ'বা, তুমি?
অ মই এনেই আছিলো তাকে মানে তোমাৰ গা-পা ধই কৰি আহিছোই আৰু এনেই বিচনাতে বহি আছিলো। কিবা খালা নে নাই?
অ মই ৰাতিপুৱা এনে অকমান মানে ৰুটি খালো ৰ'বা দুখন। আৰু তুমি খালা নে কিবা?
অ মই তেনেকৈ ৰাতিপুৱা চাহ খালো অকন। ৰুটি বনাইছিলে পিছত আমাৰ ইয়াত ৰুটি বনাইছিলে কিন্তু আই তেনেকে নাখালো এতিয়া খম মন নাছিলে। আৰু ভণ্টি অ ভণ্টিহঁতে কিবা বনাই আছে নেকি তাকে খাম আৰু অকণ পিছত।
অ অ এতিয়া কি মান এতিয়া খোৱা নাই আৰু একো?
নাই নাই একো খোৱা নাই, এতিয়া খাম অকণ দেৰীকে গৰত আচলতে খাব ইচ্ছা নাযায় আৰু।
উম তাকেতো মানে ইমান গৰম পৰি আছে আজি মানে বতৰ তো ৰ'দ দিয়া নাই হ'লেও কিন্তু গৰমতটো একে আছে ন? তোমালোকৰ ফালে কেনেকুৱা?
আমাৰ এইপিনে কটকটীয়া ৰ'দ দিছে, একদম বহুত বেছি ৰ'দ দিছে।
অ হয় নেকি আমাৰ ইফালে কিন্তু ৰ'দ নাই দেই।
ইয়াত ৰ'দো দিছে, গৰমো দিছে, মানে বাহিৰত ওলাব কৰিব নোৱাৰি। এতিয়া মায়ে অকণ বাহিৰৰ পৰা দুটামান বজাৰ কৰি আনিব কৈ আছে, মোৰ মানে যাবলৈ এলাহ লাগিছে কি কৰো তাকে ভাবি আছো। এ গৰমত তোমাৰ বাইক-চাইক থাকিলেও যাব ইচ্ছা নাযায় মানে তোমাৰ তেনেকে এয়া বাইক চলালে দিয়াচোন গৰমত লাগিব আৰু ন তাৰোৰি তোৰ উপৰি হেলমেট-চেলমেট পন্ধি থাকিব লাগে যে মানে অসান্তি লাগে আৰু।
তাকে তো ইমান গৰমত মানে ক'ব গ'লে মানে বতাহাতয়ে পুৰা গৰম হৈ গৈছে নে এইকেইদিন সেইকাৰণে মানে যিমান গাড়ী চলালে এনে বতাহ লাগিলে মানে ভাল লাগি থাকে দিয়াচোন। কিন্তু এতিয়া মানে বতাহো যিহেতু গৰম হৈ গৈছে একদম যাব মন নাযায় দেই।
যাব মন যাব ঠিক আছে আৰু পিছত তুমি এটা কথা লক্ষ্য কৰিছা নাজানো আচলতে আমাৰ ঘৰৰ চাবাচোন ফেন-চেন চলালেও এতিয়া গৰম বতাহ দিয়া নিচিনাই হৈ গৈছে।
উম তাকেতো মানে একদম গৰম লাগি থাকে আৰু মানে কিবা তলৰ পৰা যেন মাত ৰাতি পৰা সেই গৰমটো উঠি আহি আছে সেনেকুৱা লাগি থাকে চাবাচোন।
হয় হয় ঠিকে কৈছা তুমি। পিছে এনেই তুমি হেৰি বা যিহেতু তুমি খালা মানে এনে প্ৰিয় খাদ্য তোমাৰ কিবা আছে নে মানে খাই ভাল পোৱা বিধৰ?
প্ৰিয় খাদ্য বুলি ক'লেটো এতিয়া আমাৰ চাবাচোন অসমীয়া মানে সিহঁত খাদ্যবোৰ মানে কৈ শেষ কৰিব নোৱাৰি দিয়াচোন ইমান বোৰ খাদ্য আছে অ মোৰ এনে ক'ব গ'লেতো টেঙাই মাছে বনালে আৰু কল পচলাটো যে থাকে এইটো মই খাই বহুত ভাল পাওঁ।
অ কলপচলা মোৰো প্ৰিয় আচলতে কলপচলা মই খামেই, কিন্তু আচলতে তোমাৰ এ বৰ বেছিকে তেনেকে চহৰৰ মাজত তেনেকে পোৱা নাযায়। মানে আমাৰ ঘৰতো তেনেকে তোমাৰ মানে একদম পুৰা মানে কি ক'ম আৰু চহৰৰ মানে একদম মাজমজিয়াত ক'ব গ'লে। কল পচলা তেনেকে পোৱা নাযায়। কল পচলা বুলি কওঁতে মোৰো মনত পৰি গ'ল মই বহুত বেছি ভাল পাওঁ, পিছে এনে তুমি অ তেনে এনেই তুমি মাছ মাংস কিবা খাই ভাল নোপোৱা নেকি? মানে নিৰামখিনে তুমি?
উ নাই নাই নিৰামিষ নহয়, মই মানে মাছ মাংস খাওৱে
উম
ইমানো আজিকালি খাব মন নোযোৱা হৈছে চোন কিবা, আজিকালি মাংস তো চাবাচোন ইমান এটা মানে আগৰ দৰে সোৱাদটো নাই বা কিবা এটা মন নোযোৱা হৈছে। মাছটোতো মই এনেই অকল টেঙাই মাছে বনালে খাওঁ কেতিয়াবা। তাকো মানে বেছি কেতিয়াবাতো মই অকল মাছটো নাখাওঁৱে আঞ্জাতো খাওঁ। মানে মই মাছ বেয়া পাওঁ সঁচা ক'ব গ'লে। ইমান
বুজিছোঁ-বুজিছোঁ। ঠিকে কৈছা, না আচলতে তোমাৰ সেয়ে মানে আগত মইও তোমাৰ মাছ, মাংস খাইছিলো আগত। এতিয়া মানে অকমান নিৰামিষ ভুজি হৈছোঁ মানে। তোমাৰ প্ৰায় ছয়মাহ মান হ'ল মাছ, মাংস খোৱা এৰি দিছো। মানে তেনেকুৱা আধ্যাত্মিক হয়-হয়। তেনেকুৱা আধ্যাত্মিক হেৰি একো নাই মানে, আচলতে ক'ব গ'লে আধ্যাত্মিক অকণ আছে। কিন্তু মানে তেনেকুৱা একো নাই যে নাখাওৱেই নাখাওঁ তেনেকুৱা একো নাই। কিন্তু সেয় মানে অকপ ধৰি লোৱা, পোন্ধৰ দিনা মান সেই মানে অকণ ধৰি ল পোন্ধৰ দিন মান এৰিলো, বিছ দিন মান এৰিলো, তাৰপিছত আকৌ বোলো আৰু এমান নাখাওঁ আৰু দুমান নাখাওঁ। তেনেকে কৰোতে-কৰোতে মানে ছয়মাহ, সাতমাহ মান হৈ গ'ল।
অ! কিবা কাৰণ নে এনেই মানে?
কাৰণ সেই অকণ মানে অকণ ভগৱানৰ প্ৰতি হেৰি আৰু মানে
অ! ঠিকেই ভালে কৰিছা চোন। এনেকুৱা মানে এৰিব পাৰিলে ভালে দিয়া চোন কাৰণ আহ এতিয়া চাবা চোন লোকেল মাংসটো ইমান মানে একো এটা আমাৰ কাৰণে ভাল নহয়। মানে অ! চৰি সেই ব্ৰইলাৰটো আৰু। লোকেলটো বাৰু অকমান জ্বৰ, চৰ্দি জ্বালা দি বনালে ভালেই কিন্তু ইমান লোকে সেইটো একো ভাল নহয় আমাৰ কাৰণে।
ঠিকে কৈছে, ঠিকে কৈছে। নহয় আৰু তোমাৰ তুমি এটা কথা লক্ষ্য কৰিছা মাছ মাচুল মাছ খায়ে মানে দিনত যোনে মানুহে মানে এতিয়া তোমাৰ বেমাৰত ভুগিব লৈছে। মানে এতিয়া-এতিয়া এইবোৰ বস্তুবোৰ মানে হেৰি নহয় ন তোমাৰ এতিয়া সেইবিলাক মাছেই হওঁক, মাংস হওঁক বা তোমাৰ শাক-পাচ লিয়ে নহওঁক কিয় মানে। সাৰ দি-দি তোমাৰ বহুত দিনলৈকে ভাল কৰি-কৰি ৰাখে। এতিয়া মাছবোৰ চাবাচো তোমাৰ চালানি মাছ বুলি কয়। চালানি মাছ তোমাৰ এই বেংগলোৰৰ পৰা আহিব বা বাহিৰৰ পৰা আহে। বৰফৰ মাজত সোমাই-সোমাই মেডিচিন দি-দি ভাল কৰি-কৰি ৰাখে। নোগোন্ধাইও। মানে তোমাৰ এতিয়া আমাৰ ঘৰত চাবা চোন পুখুৰীৰ পৰা মাছ ধৰিলো। মাছ ধৰি যদি সেই মাছখিনি আমি তিনিদিনলৈকে ৰাখি দিওঁ, তিনিদিন ৰাখোতে গোন্ধাই যায়। কিন্তু সাগৰৰ মাছবোৰ কিবা মেডচিন-চেডচিন দি সিহঁতে ৰাখি থৈ দিয়ে, তোমাৰ এপ্তাহ ৰাখিলে মানে নোগোন্ধাই। গতিকে মানে তুমি নিজেই ভাবা যে কিমান বেয়া কৰে মানে। নহয় জানো?
সেইটোৱে-সেইটোৱে। আজিকালি মানে সেইকাৰণে চালানি মাছবোৰতো খাব একদম নালাগে। কিন্তু আৰু কিছুমানে কব দিয়া চোন চালানী মাছ নহয় বেপাৰীবোৰে। বেপাৰীবোৰেতো এইটো কাম ন নিজৰ ব্যৱসায়তো তেওঁলোক চলাব কাৰণে তেওঁলোকে যদি কেতিয়াবা মিছা ক'ব ল লগা হয় তেওঁলোকেতো ক'বয়ে।
হয়-হয় ঠিকে কৈছা। আচলতে তোমাৰ এতিয়া মানে বৰ্তমানৰ দিনত মানে অকন ধৰি লওঁক কোনোবাই যদি সুস্থ থাকিব বিচাৰে, তেতিয়া মই ভাবো যে ঘৰুৱা খাদ্যবোৰ খালে মানে খোৱাটোৱে ভাল হ'ব। কিন্তু এতিয়া-এতিয়া মানে ধৰি লোৱা সকলোৰে ঘৰত সুবিধা ন নাথাকে দিয়া চোন। এতিয়া আমিয়ে যেনিবা তোমাৰ চহৰত থাকো। একদম চহৰৰ মানে একদম মাজমজিয়াত থকাৰ কাৰণে কি হয়, তেনেকে আমাৰ বৰ বেছিকে মানেটো মুকলি ঠাই নাই ক'ৰবাত মানে তেনেকে পালং অকন মানে গজালো বা তেনেকে তোমাৰ অকণ লাই শাক বা কিবা তেনেকে মানে হেৰি কৰিলো, তেনেকুৱা মানে ঠাই নাই। কিন্তু যাৰ মানে সুবিধা কণ আছে কেলে অকণ যদি পালেং, লাই বা তোমাৰ অকণ এ তেনেকে ঢেঁকীয়া বা তেনেকুৱা যদি কৰি লয় নিজৰ কাৰণেই ভাল আৰু মানে সাৰ নিদিয়া বস্তু খালেতো নিজৰ শৰীৰটোৱে ভাল থাকিব ন।
উম! তাকেইেতো ঠিকেই কৈছা মানে যিমান যদি আমাৰ মানে জাগা থাকে বা আমি নিজৰ এটা মানে এনেকুৱা ঠাই থাক এ যত আমি আমি মানে ঘৰৰ শাক পাচলি হওঁক, বা কিবা এনেকুৱা সৰু সুৰা বস্তু মানে নিজে ৰুই খে তি, কৰি খাব পাৰো সেইটো বহুত ভাল লাগে কাৰণ মানে তেতিয়া এটা মনটোত ভাল লাগে যে, অ' মোৰ ঘৰৰ বস্তু তেতিয়া মানে ল'ৰা ছোৱালীক অকমান জোৰ কৰিব পাৰি যে মই ইমান কষ্ট কৰি, মানে মাক দেউতাকসকলে অকমান জোৰ কৰিব পাৰে যে ইমান কষ্ট কৰি মই খেতি কৰিছো বা ৰুইছো, তোমালোকৰ কাৰণে তোমালোকে খাবই লাগিব। কিন্তু এতিয়া আজিকালি ল'ৰা ছোৱালী বিলাকেও খাব ভাল পোৱা হৈছে দিয়াচোন সঁচা কব গ'লে।
হয় হয় ঠিক কৈছা, তুমি আৰু বিশেষকে মানে এই তোমাৰ বা নৱপ্ৰজন্মৰ, এই দেখিবলৈ পোৱা যায়, মানে বিশেষকে তোমাৰ এই এ কি এইটো বাৰ্গাৰ বা চাওমিন টাওমিন এইবোৰ খাই থাকে, আচলতে সেইবোৰ বস্তু অকন সেৱন নকৰা টোৱে ভাল মানে শৰীৰৰ কাৰণে বহুত বেছি বেয়া হয়, এতিয়া বিশেষ তোমাৰ, এতিয়াতো তোমাৰ নিউজ বাতৰি কাকততো তুমি পোৱাই চাগে, তেওঁলোকে যে বনাই কৰে এইবোৰ কানত আচলতে কিমান মানে চাইডে চাইডে মানে কিমান লেতেৰা থকা ঠাইত মানে তেওঁলোকে বনাই, গতিকে আমাৰ এনে তেনেকুৱা মানে তুমি নিশ্চয় চাগে নিউজো পাইছা, য'ত নেকি মানে খাদ্য খাই তেনেকে বিক্ৰা হ'য় মানে মানুৰ ম হৈছে, গতিকে তেওঁলোকৰ পৰা সাৱধান থাকিব লাগে আৰু।
ঠিকে ঠিকে, মই বহুত খিনি পাইছো আচলতে এইবোৰ আৰু চাবাচোন, ফাষ্ট ফুডবলাক যোনবিলাক খাই ন এইবিলাক বাহিৰৰ দোকান চোকানৰ তাত কিমান ধূলি চুলি পৰি থাকে ৰাস্তাৰ বা বাৰু মানিলো যে, হোটেল চোটেল যোনবিলাক থাকে, সেইবিলাকত ইমান নপৰিব পাৰে কিন্তু কিন্তু যোনবিলাক মানে এনেকুৱা ৰাস্তাৰ চাইডত বনাই। তাত কিমান ধূলি বালি পৰি থাকে ন।
হয় হয় ঠিকে কৈছা তুমি, সেইটো হয়, পিছে মোৰ তোমাৰ প্ৰিয় খাদ্যৰ ভিতৰত তোমাৰ আচলতে এতিয়া, ধৰি লোৱা যেতিয়া মই মাছ মাংস খাইছিলো তেতিয়া মাংস অকন মোৰ প্ৰিয় আছিলে, মাংসটোও উ দিছে তোমাৰ মই অকল মুৰ্গীয়ে খাইছিলো, তেনেকে গাহৰি বা তোমাৰ ছাগলী হাঁহ একো খোৱা নাছিলো। এটা নিৰামিষ ভোজি হলো যিহেতু মোৰ নিৰামিষৰ ভিতৰত তোমাৰ আলু ভাজি আলু অকণ তোমাৰ তেনেকে মানে অকণ ভাজি কৰি দিলে ভাল লাগে, আৰু দালি আৰু সেয়াই আৰু বেলেগনো কি খাম বাকি পনীৰ চনীৰ তেনেকে মই বৰ বেছি ভাল নাপাওঁ। আৰু মাছটো বহুত বেছি ভাল পাওঁ, তুমি এনে হেৰি মাছ মাংসৰ ভিতৰত তুমি কি মানে সকলো ধৰণৰ খোৱা নে?
মাছ মাংস নাই নাই, মই মইো তোমাৰ দৰে একে মই অকল মুৰ্গী মাংসটোৱে খাওঁ, বাকী মই একোৱে নাখাওঁ, মানে ঘৰত কেতিয়াবা গালি খাওঁ যে, পাৰ চাৰ খাব দিে পাৰটো ভাল বোলে কিন্তু মানে মই নোখোৱাৰ কাৰণে গালি খাই থাকিব লাগে।
অ', বুইছো বুজিছো, তুমি এনেই তুমি, তেনেকুৱা মানে বেলেগ মা মানে, ধৰি লোৱা হাঁহ বা ছাগলী যেনেকে তোমাৰ নোখোৱা ন?
নাই নাই, মই নাখাওঁ।
অ', অ', বুজিছো বুজিছো, আৰু মাছৰ ভিতৰত এনে কি মাছ ভাল পোৱা, তুমি মানে এতিয়া মই যেনেকে মাছৰ ভিতৰত তোমাৰ এই হেৰি এ কি কৈছ ৰৌ মাছ ভাল পাইছিলো তুমি তেনেকুৱা কিবা আছে নে তোমাৰ?
মই মাছৰ ভিতৰত, মানে মই অকল মাছ খালে অকল কমলৰ্কাপটোয়ে খাঁও বাকি এনে মই একো মাছে নাখাঁও।
অ' কমল কাট মোক কমল কাট মোৰ মায়েও ভাল পাই বহুত বেছি।
মানে সেইটো মই সঁচা ক'ব গলে মই কাতল নাজানো সৰু সৰু যদি কাটাটো থাকে ন' মোৰ গলত বাজি যায় সেইকাৰণে আমাৰ ঘৰত মানে নানে আৰু মানে সৰুৰ পৰা যিহেতু হেনো সেইটোৱে খোৱা গ'ল সেইটোৱে মানে ভাল লাগে, এতিয়া মই কাটাৰ কাৰণে মই বেলেগ খাব মোৰ ভয়ে লাগে মোৰ, খালে মোৰ গলত বাজি যায়।
বুইছোঁ বুইছোঁ, নহয় পিছে তোমাৰ হেৰি নহয় আক এ, তোমাৰ ধৰি লোৱা মানে সেই কথা এতিয়া আকৌ কিছুমানে কয় মানে সৰু মাছ খালে চক কোৰ কাৰণে ভাল বুলি কয়, এতিয়া নাজানো কিৰন্ত সঁচা কিৰন্ত মিছা কিন্তু বহুতে কয় সৰু মাছ খালে চকুৰ কাৰণে ভাল বুলি কয়।
অ' মইও শুনিছোঁ, মোৰ মায়ও মানে মোক কৈ থাকে যে সৰু সৰু মাছবিলাক যে মানে আমাৰ দেউতাই সৰু মাছটো বহুত ভাল পায় মানে এনেকুৱা সৰু সৰু মাছটো আনে। মায়ে ভাজে কেতিয়াবা বা এনেকুৱা। এই আদাৰ আঞ্জা যে বনাই তুমি জানানে নাই নাজানো, আদাৰ আঞ্জাত তো খাই কিন্তু মই বিৰাট ভাল পাওঁ মাছেৰে বনালে।
অ', অ' বুইছোঁ বুইিছোঁ বুইছোঁ পিছে মই তোমাৰ এই অকন এ তুমি এইটো খাইছানে নাই নাজানো দেই, মানে এটা হেৰি আছে তোমাৰ হেৰিবিলাক তৰা তৰা গছ বুলি কয় দেই, তৰা গছ বুলি কয় তেতি তুমি এইটো চিনি পোৱা নাই নাজানো মানে দীঘল দীঘল থাকে আৰু অকণ মানে তোম কোমলীয়া থাকে, তুমি খাই পাইছানে এইটো আজিলৈকে?
নাই নাই, পোৱা নাই।
অ' অকন বেলেগ ধৰণৰ থাকে। সেইটো মানে তুমি এই বাঁহৰ গছ খাই পাইছানে নাই?
অ' বাহৰ গাজৰ, মই আচাৰটো খাই পাইছোঁ।
অ' বাঁহৰ গাজৰ যেনেকে আচাৰ থাকে ন' তেনেকুৱা তোমাৰ আচলতে তৰা গাছ বুলিও থাকে এটা মানে, এইটো বহুত আঙুলিৰ নিচিনাকে মানে সৰু সৰু থাকে সেই মোৰ একদম বহুত বেছি প্ৰিয় হয়। আৰু বিশেষকে মই তেনেকে বইলে খাওঁ, তোমাৰ তৈল্য জাতীয় বস্তু খুব কমাই খাওঁ আৰু।
অ' ভাল মানে আজিকালি তেল জাতীয় মানে সেই বস্তুবোৰতকৈ এ-ইমান মানে সেইবোৰ মানে চাবাচোন চবৰে মুখত এনেকুৱা পিম্পল চিম্পল কিবা কিবি উঠি যায় সেইবিলাক বহুত মানে ক্ষতি কৰে দিয়াচোন। তেল যিমানে আমি কমাই খাওঁ বা ইমানে সেই কৰোঁ ইমান সেইবোৰ নুঠে মুখত।
ঠিকে কৈছা, ঠিকে কৈছা। বাকী ঠিকে আছে দিয়া, আজি কথা পাতি ভাল লাগিল, আমি
অ' ঠিক আছে দিয়া, ৰাখিছোঁ।
হয় হয়।